আপুনি
অঁ হয়
অ অ আজি আমি আমাৰ বিহুৰ ওপৰত অকণমান আলোচনা কৰিম ভাবিছোঁ
অ পাৰি পাৰি।
অ অ তাৰ আমাৰ যিহে টো বিহু তিনিটা এই তিনিটা বিহুৰ ভিতৰত তুমি আটাইতকৈ কোন, টো বিহুক মানে, এ তোমাৰ প্ৰিয়, উ
মোৰ প্ৰিয় তোমাৰ বহাগ বিহু উৰুৱা। তাতে তোমাৰ হাচোন কাচোন নাচ, বন নাচ গান পৰা আদি কৰি।
অ তুমি অ হয় বহাগ বিহুত আ তুমি এনে গাঁৱত থাকা নে ইয়াতেই থকা হয় গুৱাহাটীত?
মোৰ কেতিয়াবা গাঁৱত যোৱা হয়। কিন্তু বেছি প্ৰায়ভাগ ইয়াতে থাকোঁ দিয়া।
হয় হয় বহাগ বিহুত ভালেই লাগে। কে অ বিভিন্ন ৰং, ধেমালি আমাৰ মনলৈ ফূৰ্তি আহে হয় হয় তাৰ পাছতে আকৌ মাঘৰ বিহু আহে মাঘৰ বিহুতো ভেলাঘৰ ভেলাঘৰ এনে তুমি বনাই পাইছানে?
আহ পাইছো পাইছো নিশ্চয়।
অ অ ভেলাঘৰ অ অ মইওঁ মামাহঁতৰ ঘৰত এই লক্ষিমপুৰত যাওতে বহুত ওখ ওখ ভেলাঘৰ বনায়। নিৰ্মাণ কৰা হয়। ভেলা ঘৰ তাৰ পিছত ৰা লৈ আৰু ভোজ ভাত খোৱা হয়।
হয় হয় হয় আমাৰো একেই দিয়া ইয়াতে।
হয়। তাৰপাছত আকৌ ৰাতি ৰাতিপুৱা আকৌ ৰাতিপুৱা সোনকালে উঠি এই ভেলাঘৰ। জ্বলোৱা হয় তোমালোকৰ ফালে ভেলাঘৰ কয় নে মেজি কয়?
আমাৰ ফালে তোমাৰ মেজি কয়। মেজিয়ে কৈ দিয়া আমাৰ ফালে মেজি কয় ঘৰত এটা সৰুকে প্ৰস্তুত কৰি বনোৱা হয় মেজিত টো আৰু এনেই ভেলাঘৰত আমি ফিল্ড এখনত যাওঁ তাতে আমি ভোজ ভাত খাই একেলগে
হয় হয় ৰাজুহোৱাকে হয় এইটো
অ এইটোৱে টো
উম আৰু বহাগ বিহু সময়ত এনে হুঁচৰি মাৰিছে
বহাগ বিহুৰ আহ আহ পাইছো পাইছো এদিন দুদিন গৈছিলো মই আমাৰ মন্দিৰৰ কাৰণে
অ হুচৰি মাৰি এনেকে এ ঘৰে ঘৰে বস্তু অ খুজি আনিপেলাই খানা খোৱা হয় আৰু অ অ কিছুমানে পইচা দিয়ে কিছুমানে চাউল দিয়ে হ উম ভাল লাগে সেই পৰিৱেশটো গাঁৱৰ
বিৰাট ভাল লাগে সেই বিহুৰ কেইদিনৰ পৰিৱেশ উম কাতি বিহুত কাতি বিহুত আমাৰ এখন শৰাই ভাগ দিয়া হয় শৰাই ভাগ দিয়া হয় তুলসী গোৰত তাকেই আৰু
উ কাতি বিহুত সেই আমাৰো এটা ঠিপ বনোৱা হয়। ইমান ৰাতি ৰাতিপুৱাই মই এনেকৈ আমি আগতে ককাহাত ধৰিত থাকোঁতে বনাইছিলে গাঁৱত তুলসী পুলি নতুনকৈ ৰু ৰোপণ কৰে ৰোপন কৰি যাতে আৰু চাকি বন্তি জ্বলোৱা হয় গধূলি মাহ প্ৰসাদ দিয়া হয়, নাম কীৰ্তন কৰা হয়, ওম ভাল লাগে আৰু মুঠতে বিহুত এই তিনিটা বিহু আমাৰ মানে ন এৰাই চলিব নোৱাৰো বিশেষকৈ বহাগ বিহুত সেই ফাংচন বোৰ চোৱানে বিহু আনু ফাংচন আহ আহ তুমি জুবিন গাৰ্গক তই বিহু অনুষ্ঠান
চাইছিলো চাইছিলো বহুত চাইছিলো অ তাকে
পৰা আৰু সেইবোৰ অনুষ্ঠান কাৰণ মনত পৰি থাকিব আৰু তেখেত যিহেতু নাই এতিয়া।
উম
অঁ অঁ বিহু মানে প্ৰত্যেকটো বিহুৰ আগত তেওঁক
উম উম উকা লাগিব উপায় নাই সেনেকে চলি যাব লাগিব।
অঁ অঁ
কি পিঠা চিঠা
অঁ অঁ হয় হয় বিহুৰ সময়ত পিঠা লাৰু তোমাৰ প্ৰিয় পিঠা কি?
মোৰ প্ৰিয় পিঠা ৰবা নাৰিকল পিঠাটো তোমাৰ এই তি হেৰি সেনেকৈ বনাই যে অঁ এই তেনেকে কয় নাৰিকত পিঠাটো বৰ প্ৰিয় তিল পিঠাটো ভাল পাওঁ তিল পিঠাৰ ভিতৰত তিল সোমাই দিয়া
অ মই তিলটো ইমান এটা ভাল নাৰিকলটো খাওঁ আৰু নাৰিকল লাৰু পিঠা উম তোমালোকৰ মায়ে বনাই ন অঁ গাঁৱত অঁ অঁ বনাই এই গাঁৱত গ'লেতো পুৰা মানে কিমান ঘৰত যিমানৰ ঘৰত ঘুৰি ফুৰিব যাব। বা সিমানে পিঠা লাৰু চাহ খুৱাই মানে কিমান খাবা আৰু ন গাঁৱৰ হম হম অঁ যিমান ঘৰত তাত ফুৰিব উম ফুৰিব যোৱা। সেইদিনা আৰু ভাত খোৱা নহল এ উৰুকাৰ পাছদিনা ভোগালী বিহুত মানে নদন বদন হৈ থাকেতো সেইকাৰণে ভোগালী নাম দিয়ে আৰু চবে ভৰ ভোগ কৰে ভোগৰ উৎসৱ কাতি বিহুত মানে আমাৰ খেতি পথাৰ নোহোৱা হৈ যায় শেষ হৈ যায় আঁহ অকমান অঁ মানে অভাৱ সভাৱ হৈ থাকে সেইকাৰণে মানে কাতি বিহুটো সিমান এটা উদযাপন খোৱা নহয় আৰু
উম উম উম উম এদিনে হয়।
তোমালোকৰ কাত বিহুৰ সময়ত এই দেখিছা নে? পথাৰত যে এনেকে ওখকে এটা আকাশ
অ আকাশ বন্তি ওলাই অ হয় হয়
তোমালোকৰ ফালে জ্বলাই ন আহ আকাশ বন্তিটো আহ ভাল লাগে তই পথাৰত আকাশ আকাশ বন্তি উম তুলসীৰ তলত চাকি বন্তি জ্বলোৱা হয়।
অ তাকে কি। বহাগ বিহুতো গ'লে এবাৰ কাতি বিহু আহি আছে?
অ বহাগ বিহুতো এইবাৰ মানে একো ভালেই নালাগিল ন উকা উকাকে গ'ল এবাৰ।
উকা উকা পৰিৱেশ হল আহ এখন দুখন ফাংচন চালো বাৰু এ সেইয়াই আৰু। মই তোমাৰ হেৰিত গ'লো ৰ'বা। এই প্ৰথমতে ইয়াতে বৈশিষ্ট। ত আমাৰ। বৈশিষ্টত গলো আৰু। ফালে তোমাৰ পাত। ৰ বেছি ফালে।
অ অ ঠিকে আছে হয় এবাৰ অনু। স্থানবোৰো মানে ইমান আগ।
উম উম উম অলপ জুবিন গাৰ্গক স্মৰণ কৰি লৈছে আহ। স্মৰণ।
আহ আকৌ আহ এতিয়া কাতি বিহু অক্টোবৰ মানতে পাব নেকি?
তাকে অঁ হয় হয়।
অ অক্টোবৰ মাহ মানতে হয় উ অ অ এই অক্টোবৰ মাহতে আকৌ সেই দুৰ্গাপূজা। জাও হয়। দুৰ্গা পূজাতো ভাল লাগে।
ভাল লাগে।
অ তোমালোকে গা বিহু বিহুত এনে।
অ বিহুত গাঁৱত প্ৰায়ভাগ যাৱেই দিয়া মানে আমাৰ বহাগ। বিহুটোত যাওঁ আমি।
বহাগ বিহুত যোৱা হয় অ অ। অ অ এ গাঁৱত তোমালোকৰ গাই গৰু আছে নাই এতিয়া।
আছে আছে আছে প্ৰায়। স খিনি আছে। হা
অ গাই গৰু থাকিলে অ আমাৰ মামাহঁতে সেইবোৰ আছে আৰু চোৱা চিতা কৰে উম গাই গৰু ভাল লাগে যিটো মানে নদীৰ পাৰত সকলোৱে গাত। ধোৱা দৃশ্য। লাও খা বেঙেনা খা। আদি কৰি এইবিলাক মালা চালা বনাই উম এইবোৰ লাহে লাহে অকমান কমি কমি আহিছে আৰু আমাৰ নতুন প্ৰজন্মই অ নতুন প্ৰজন্মই সিমান এটা মানে মন নিদিয়ে আৰু ভাল নাপায় আমাৰ প্ৰজন্মটোৱে আৰু শেষ মানে সেইবিলাক অলপ যি অলপ ভাল পায়
বজাই ৰাখিব লাগিব আমি আমাৰ কৰ্তব্য ন তাকেইতো বাকী এই বহাগ বিহুত কিবা কাপোৰ ল'লা নেকি
অ বহাগ বিহু এ এইবাৰ মানে এনেকে ৱা হনে বা মন চনো ভাল লাগি থকা নাইতো এ আমাৰ জুবিন দাৰ বাবে যিহেতু এনেকুৱা মাৰ ইমান অ উম উম এইবাৰ সেনেকুৱাকে ইমান ৰং ৰহস্য কৰা নহ'ল আৰু অহা বাৰলৈ আৰু সেই আৰু কিবা এই আকৌ অহা বছৰ অঁ অঁ অঁ তোমালোকে আহ অহ এতিয়া বে এ ভোগালী বিহুত তো মানে গাঁৱত নোযোৱা
ভোগালী বিহুত অহা বছৰলে ভাবিছো ৰবা
অ অ অ অ এই গাঁৱত আহ ককা আইতা আছে নে
ককা আইতা ককা আইতাতো ঢুকাইছে বাৰু
অ অ মামাহঁত তেনেকুৱা আছে উম উম অঁ অঁ অঁ
লক
অ উদযাপন কৰা হয় বিহুতো অ বিহুত ইয়াতে থাকি ভাল নালাগে দিয় গাঁৱতে ভাল লাগে পৰিৱেশ অ ইয়াত কাম নাই উম গাওঁ গাঁৱৰ এইটো আৰু বেলেগ আৰু পৰিৱেশ সকলোৱে অঁ মানুহবোৰ একেলগত লৰ ধ মিলি জুলি খানা খাই, বিহু মাৰে।
উম সেইটো খালী। আলি ব্যস্তা
উম-উম
সেইটয়েইেতো।
এতিয়া আমাৰে কি কয় বা ব'হাগ বিহুৰ যিটো সাতটা দিন সাত বিহুৰ মানে গোসাই বিহু চ আৰু বুলি তোমালোকৰ ভালে কয় নে? অহ গোঁসাই বিহু তাৰপিছত নাঙল
নাঙলৰ বিহু থাকে।
অ অহ কুটুম বিহু, চেৰা বিহু
আমাৰ গোঁসাই বিহুও কৰে। উদযাপন কৰে।
হয়- হয়
দিয়া হয়। গোসাঁইলে। লাৰুবি
অ এই যে বাঁ গোসাঁইৰ তটো নিয়মটো আছেে তোমালোকৰ ফালে, বা আদালত যে এনেকে কিবা আনে গোসাঁই আনা বুলি ক
অ কিবা আছে ৰবা আছে-আছে-আছে। আমাৰ গাঁৱৰ ফালে বেছিভাগ দেখা পোৱা যায়। উ। তেনেকুৱা, সেয়ে।
হয়
অহ
তাৰপিছত আৰু, হয়-হয় বিহুৰ পৰিবেশ গাওঁত
উম তাকে গামোচা ল'ব লাগিব ৰবা
অহ-অহ গামোচা লৈ হুঁচৰি মাৰিছা আৰু না তুমি? আহ গামোচা তোমালোকৰ সেই বই নাই হেৰি গাঁৱত?
অ' গাঁৱত চিনিয় কি আছে বাৰু আমাৰ মামীহঁতে ডাইৰেক্ট নকৰে বাৰু কিন্তু আমাৰ চিনাকি আছে ভাল এই তাতে এনেকে বয় আমাৰ তাৰ চালতটো নেদেখা হৈছে আজিকালি কিছুমানে মানে ম চীনত কৰে। ত মানে ইমান হেৰি নহয়।
অ' আমাৰ মানে। অ' নিজস্বতো অ' এইটো আমাৰ পুৰণা এইটো ৰীতি নীতিটো নোহোৱা হৈ আহে।
অ'
অ' অ' হয় হয় উম বিহু বুলি ক'লেতো আৰু এতিয়া কেৱল বিহুৱানে আগতে আছিল হয় নে? বিহুবোৰ নে বিহু দিয়ে
হয় হয় হয় তাকেই অ' বিহুৱান বিহুৱান ব'হাগ বিহুত ব'হাগ বিহুত হয় ব'হাগ। বিহুত বিহুৱান চিহুৱান উম বহুত ভাল লাগে নে কি
সে সকলোৰে এদিন এদিনতে শেষ হৈ যায়। এদিন পথাৰত আকাশ বন্তি।
অ' ঘৰত থাকিলে তোমাৰ এই লগৰ দুজনক প্ৰসাদ। সেকে খাবলৈ মাতো তেনেকেই আৰু উম
উম ইয়াৰ ইয়াতো মানে গুৱাহাটীত। উদযাপন কৰা হয় কাতি বিহুৰ দিনা তোমালোকৰ
গুৱাহাটীত অ' আমাৰ তুলসী আছে। তুলসী গুৰি যে ত এই বাহডাল এনেকা দি পেলাই চাকি টো দিওঁ
অ' অ' হয় সেই কাতি বিহুৰ সময়তে দেৱালী হয়নে? উম
অ' সেই সেইখিনি মানতে দেৱালী হয়। অ' থাকে দে উম
লাইট বোৰো লগোৱা হৈছে।
লাইট বৰ লগোৱা।
অ' অ' হয় ঠিকে আছে। হ'ব নহ'লে আজি ইমানতে আমি সামৰো আমাৰ আলোচনাটো থেংক ইউ অ' ধন্যবাদ দিয়ক। উম